শুনিছে নে আপুনি আচ্ছা এতিয়া কি কৰি আছা আপুনি
আছো এনে একো কৰা নাই
আচ্ছা হয় নেকি মইয়ো আছো এনে কি কৰিম আৰু এনে মবাইল চাই আছিলো মানে এটায়া কৰচৰত ন নাপায় না তাৰ কাৰণে অলপ এই চাইডত আহি কেনে অপ কেইজনমান ল'ৰা আছে সি ইয়াতে আৰু গেম খেলি আছে মই আৰু মোবাইল চাই আছিলো আৰু মানে ৰিলচ ছিলচ
সোধা নাই ইহঁতে কি কৰি আছে
হা
সোধা নাই ইহঁতে তোমাক কি
অ নাই সোধা নাই ইয়াতে নিজে নিজে ব্যস্ত নহ গেম খেলত আৰু অলপ ব্যস্ত হৈ যায় নিজে নিজে চবেই
আগতে মই গেম খেলা আছিল এতিয়া নেখেলো মই
হয় হয় মইও খেলিছিলো মই সেই বেছি দিন হোৱা নাই মাত্ৰ ডিলিট কৰাটো বৰ সেনেকুৱা হৈ গ'ল ন নিম অ পাঁচদিন ছয় দিন সেনেকুৱাও হৈ গ'ল আৰু
এটা গেম আছে উ এইটো কৰিছে এতিয়া ত আপুনি কি ঘৰত আচ্ছা্ এতিয়া আপুনি কি ঘৰত আছে নে ক'বাত আছে
নাই ঘৰতে আছোঁ আৰু ঘ
আচ্ছা ঘৰতে আছা আচছা ভাত খালে নেকি আপুনি মইো আছো এনেকুৱা ঘৰতে আছো মই বেলেগ বেলেগত নাই আ মই মানে ঘৰত আছে মানে গাঁৱত আছে মই মানে ঘৰটো মানে এৰি কিনে অলপ বাহিৰত আছো তোমাৰ ন নেটৰ কাৰণে
অ
ঘৰৰ নেটৱৰ্কৰ বহুত প্ৰব্লেম হয় নেকি হয় ন তাৰ কাৰণে মই আহিছো আৰু
আজিকালি বহুত প্ৰব্লেম হৈ আছে আমাৰো ইফালে মানে নেটৱৰ্ক প্ৰব্লেম জিঅ'টোতো নালগেহে ইয়াতে আমাৰ বহুত হেৰি হয় তাৱাৰো নাইকি পাছাকৈ এইয়াৰ এয়াৰটেলো বহুত মানে কিবা হোৱা নাই আৰু এইদিনা বতৰো ভাল নহয় ন
হয় হয় মানে এয়াৰটেল এয়াৰটেলটো চলি যায় আৰু ন নেটকৰ কাৰণ ফ'ৰ জি হ'লে আচছা এই জিঅ'টো লাগে নে নালাগে
জিঅ'ত লাগে তথাপি মানে নেটৱকৰ্টোতো নালগেহে আৰু এনে কথা পাতি যায় কথা পাতিব পাৰে আৰু কিন্তু মই ৰিচাৰ্জ নকৰোঁ জিঅ'ত
হয় হয় ঠিকে আছে এতিয়া জিঅ' চিমো আছে আৰু ন আপোনাৰ তাতে উম মানে যিহেতু নচলে আৰু
বছৰে হৈ গ'ল মোৰ ফ'ৰ জিয়ে ফ'ৰ জি লাগে ফাইভ জি নালাগে আৰু কেতিয়াও
এতিয়া মানে ফাই জি চলিলে ভাল মানে বেলেঞ্চ গিলাও মানে সোনকালে খ খে নাযে মানে
আনলিমিটেড পাই চাগে ন ফাইভ জি হ'লি
অ আনলিমিটেড পোৱা যায় না ফাইভ জি হ'লি এতিয়া ফ'ৰ জি হ'লে মানে নেৰ্টৱৰ্কটো মে সোনকালে সোনকালে নেটৱেক টো মানে খতম হৈ যায় লাগে ও আৰু শ্ল' হৈ যায় অকমান মাজে মাজে ফাইভ জি হলে একদম হাই স্পীডত চলি যায় আৰু মানে
অঁ সেইটো হয় সেইকাৰণে মানে হোৱাটছপত ষ্টেটাছ দিলেও ফ'ৰ জি ন আৰু আকৌ আকৌ নেট ৰ হেৰি হয় প্ৰব্লেম হয় সেই কাৰণে ষ্টেটাচৰ কিবা ফটো বা কিবা ভিডিঅ' আপলোড কৰিলেও কি হয় এই কোৱালিটিটো বহুত বেয়াকে আহে এই কাৰণে মই আজিকালি নিজৰ ফটো আৰু ভিডিঅয়ে আপলোড কৰিব পৰা নাই
হয় হয় হয় আচ্ছা ময়ো মই বেলেগত আছিলো নহয় এই কেইদিনমান মানে তাতে ফাইভ জি বহুত হাই স্পীডত লাগিছিল আৰু মানে একদম নেটৱৰ্কত প্ৰব্লেমে নাই অলপ ত' বহুত এনেকুৱা ষ্টেটাচ লগোৱা আছিল আৰু মানে লগাই থকা আছিলে নেটৱেক চেটক নাই না তে মইো ষ্টেটাচ লগাব পৰাা নাই মানে ষ্টেতচো লগাব নোৱাৰে এ কিব একো কৰিব নাপায় কি কৰিম আৰু নেট চাবা লাগিলি আৰু ঘৰ এৰি কেনে অলপ চাইডত আহিব লগা হয় এ এতিয়া গধূলি ৰাতিটো আৰু নায়ে আৰ কাম নাই এতিয়া নেট থকা জোগাত আহে ৰাতি আহিম কেনেকৈ মানে মৌ চ কামৰে কিবা থাকৰে এনে
ভাল নালাগে আৰু ন উম আন্ধাৰত কেনেকুৱা থাকিম অকলে সেনেকুৱা হৈ যায় তাৰকাৰণে দিনতে যিখিনি কমাই পায় আৰু মোবাইল চাইগিনে বোলো টাইম ৱেষ্ট কৰি দিয়ে আৰু মানে টাইম পাছ স কৰি ন থাকিম আৰু ইমান গৰম বতৰটো ন
গৰম বতৰটো এতিয়াতো জুলাই চলি আছে আৰু বিশ বিচিকে ৰ'দ দিব বিচিকে গৰম হ'ব ন
হয় হয় এতিয়া উ হয় হয় কেনেকুৱা বৰ্ত- তেনেকাছ কেনেকা চলাই আছে আপোনাৰ চাইডত
ক'ত ৰ'দ দিছে আজি
বহুত ৰ'দ দিছে নেকি? আচ্ছা এনে ৰ'দ থাকিলেও তত দিছে ন
হাৱা আজি আছে অলপমান
অ আচ্ছা অলপ বতাহ চটা দিছে আৰু ন আমাৰ ফালে এনেকুৱা ৰ'দটো এতিয়াহে অলপমান আহিছে মানে পুৱাতে অলপ বৰষুণ দিছে। ছিলে পিছত মই নদী পাৰত আহিছিলো আহিছিলো মানে তাতে আহিছো লগত পিছত আৰু বৰষুণ মাৰি দিলে দাউৰি দাউৰি কেইটা আহিলো ঘৰত অকমান দুই ঘণ্টা তিনি ঘন্টামান থাকি কেনে তাৰপিছত আৰু এইফালে আহিলো এতিয়া আৰু বতৰো নাই বৰষুণ এতিয়া ঠিকে আছে বৰ্তমান অলপ ৰোদ ত আছে আৰু মানে সিমান নাই তথাপিও আৰু বতৰটো গৰম না ডাইৰেক্টলি এতিয়া গৰম চৰমৰ ভাৱ লাগি থাকে আৰু মানে গৰম চৰম দি আছে।
তোমাৰ ফালে নদীও আছে নেকি কিবা?
হয় হয় হয় নিশ্চয়, আমাৰ ফালে এইফালে পাগলা নদী বুলি কয় এইটো।
অ' সেইটো ন।
বুলি কয়। এইটো আৰু এতিয়া সময়ত এতিয়া পানী বাঢ়িবই এতিয়া সময়ত মানে সেনেকুৱা হৈ যায় মানে। মান পানীতটো একদম বাঢ়ি কেনে পুৰা মাথৰি আছে নহ আমাৰ ফালে, ত' মথৰিৰ লৈকে আহে আৰু মানে পানীটো। এনেক এয়া এনেকা যদি হয় আৰু কিছুমানৰ আৰু জাল পাতা হয়। যেনে অ জাল মাছৰ জাল কিবা জাল সেনেকুৱা। আৰু আমাৰ গাঁৱৰ ল'ৰাকেইটাও কিছুমান চিকাৰত যায়। কিছুমানে উম।
আমাৰো ঘৰৰত ঘৰৰ পাৰেদি। বিল আছে আৰু।
হয় হয় অ জাল কেইটা সি সময়ত বহুত জালৰ দাম বাঢ়ি যায় জালৰ দাম। জালৰ দামগিলা বহুত বেছিকৈ ওপৰত মানে হৈ যায় আৰু মানে দাম বিলাক বাঢ়ি যায়। পাই যায়, মানে কিছুমান আমাৰ ইফালে নদী পাৰ নহয়। ইফালে চেংনাইও আছে নহয়।
এইফালে ছাইডত চেংনৈ আছে আৰু মানে ইফালে ছাইডত অ নদী পাগলা নদী এইফালে চাইদত চেংনাই আছে মানে। ত এট- এটা মূৰৰ গাঁৱৰ মূৰ ফালে মানে পাগলা নদী আছে আৰু এটা মূৰ ফালে মানে গাঁৱৰ মূৰ ফালে চেং নৈ আছে এটা, ত' মানে এতিয়া গৰমত ৰ সময়ত বৰষুণ দিয়ে থাকে না, মানে সেইখিনিত আৰু ভূটানে যদি পানী এৰি দিয়ে নহয়।
উম।
ত' তেনেহলেটো বহুত পানী আহি যায় আৰু মানে খেতি বাতি নষ্ট হৈ যায়। যাই আৰু আগতে মইয়ো জাল দিছিলো সেনেকোৱা। জাল দিয়া বহুত মাছ উঠাইছিল আৰু মানে বহুত মাছ লাগে। কি কৰিম সেইদিনা এটা ঘটনা হৈ গৈছে মৰ আৰু কেনেকুৱা মানে, পথাৰৰ মানে পানী হৈছিল আৰু ন, তাৰপিছত ফাটিবিলাক সময়ত আহি কিনে মই অকলোৱে জাল পাতিটোছিল লাঙি বুলি কয় সেইটো। ত' লাঙিটো জালটো পতি থৈছিল। তাৰপিছত ঘৰত আহিলোঁ, দুই তিনি ঘণ্টাৰ পিছত আৰু আহিলোঁ, পিছত মাছতো চালো লাঙিটো উঠাইকিনে, বাপৰে এনেকুৱা লাগিছিল মানে, সেইদিনা প্লাষ্টিক এটা সৰু ম লৈ আছিলো মই মানে প্লাষ্টিকত জাগাই নধৰে কি কৰিম কি কৰিছো মই চলাই আছিল মোৰ ছাৰটো একদম কিবা কৰি কেনে অ মানে, পথাৰ মা আছে না মানুহ নাই কোনেও কি ক'ম আৰু উপায় নাই তাৰপিছত একদম খুলি এনে চব আহ। চলাতে মানে বান্ধি বান্ধি কিনে মই লৈ গৈছো আৰু মানে।
লাঙিৰ মাছটো খাবলৈ বহুত মৰম ভাল লাগে সেই। লাঙিৰ আগতে পোৱা আছিল আৰু আমি যেতিয়া সৰু আছিল। এই এটা মাছ আছে না কি কয় এইটো পিঠিগৰি মাছ না, পিঠিকৰি মাছ এইটোও বহুত ভাল লাগে আৰু মোৰ।
হয় হয় হয় এইখিনি এতিয়া বানপানীৰ সময়ত মানে মানে বহুত মাছ পাব যায় ইয়াত। ফ্ৰী মানে এভলেবল আৰু এনেকুৱা উম। মানে কমেই নহয় মানে এনেকুৱা মানে আৰু এইখিনি জোৰোনটো সোমাইত মোৰ লাগিছিল না পুটিপ টটেল গোটেইখিনি মোৰ পুঠি আছিল মানে পুঠি মাছ লাগিছিল আৰু তাতে লাঙি ত'। আনিলো ঘৰত লৈ আহিলো কিন্তু বানপানীৰে মাছবিলা এটা কথা কিন্তু খালী সীমাৰ কদ নহয় মানে খালৰ জীয়াই থকা আঁহ আহা খালত এৰা জীয়াই থ থোৱা সেনেকুৱা দৰে মানে ভাল নালাগে আৰু মানে সাদটো বহুত কম হৈ যায় বানপানীৰ মাছটো বহুত কম সত নাই মানে অলপ ঢিলা পাওঁ মই মানে, মই অকল মই নাই বহুতে। আৰু বহুত বিভিন্ন মাছ পোৱা যায়, বাললি মাছ, পুঠি মাছ। হয় হয় পুঠি মাছ বাৰ্লি মাছ ৰৌ মাছ আৰু বহুত আছে ভাপৰে বহুত পোৱা যায় চেং মাছ গৰি মাছ
শুনিছনে আপুনি হেনো হেল্ল'
হেল্ল' শুনিছেনে
অঁ শুনিছে কোৱা আপুনি হেল্ল' শুনিছেনে আপুনি হেল্ল' হেল্ল' হেল্ল' নাই শুনা কিয়া হেল্ল' শুনা নাই আপুনি অলপ মাছ মাতো আপোনাৰ ফাঁচি আছে মানে একদম শুনা নাই কিয় বা এনেকুৱা হৈছে মোৰৰুণ প্ৰব্লেম হৈ গ'ল আকৌ হেল্ল' আহ শুনিছো ই এতিয়াহে শুনিছো মাটতো মানে নেটৰ প্ৰব্লেম না মানে কি বা হৈ গৈছিল এতিয়া শুনাই নাছ